হেল্ল'
কৰিছা? দোকানত বহি আছা।
দোকানতে বহি আছো এতিয়া।
উম চাহ খালা?
কি ক'লা?
কিবা খোৱা বোৱা কৰিলা বোলো?
নাই পানী খাই আছো পানী আৰু চাহ।
আচ্ছা।
তুমি?
মই নাই কৰা মায়ে ৰুটি বনাই চখাম এতিয়া।
অ অ।
গাত জুৰিই নাইকিয়া হৈ গৈছে।
হয়।
অ কথাই কব পৰা নাই মই ভালকি ইমান মোৰ লো এনাৰ্জি মানে একো খোৱা নাই কাৰণে।
উ মইতো তোমাক কৈছোৱেই ৰাতিকে খাই পেলাই শুই
সেইটোয়ে ৰাতিপুৱা পেট বিষাৰিছে বুলি কওঁ। তেও ৰাতি নেখালো এতিয়া গা বেয়া বুলি কওঁতেও ৰাতি নেখালো ৰাতি নোখোৱাৰ কাৰণেও হৈছে নে মানে।
মোৰতো তেনেকুৱাই লাগিছে।
ন নহয় অ ৰাতি নোখোৱাৰ কাৰণে গাতটো বেয়া লাগিছেসেইটো হয়। কিন্তু পেতটো বিষ হোৱা নাছিল।
অ হয় নেকি।
মেগী খাম বুলি ভাবিছিলো পঢ়া চচলৈ কিন্তু। পঢ়া চেই ছোৱালীয়ে মায়ে ৰুটি মানে আটা মাৰিলে ছত ৰুটিয়েই খাব লাগে। দিব আৰু।
মেগী নাখাবা ৰুটিয়েই খোৱা ভাল। বাকী পঢ়া শুনা ঠিকে চলি আছে।
ঠিকেছে ৰৈ আছো এতিয়ালৈকে।
উম।
মায়ে মোক পঢ়া নেদেখেই মই বোলে মোবাইলে চাই থাকিব বো মানপঢ়োে বোলে মথাটো বেয়া হৈ। য মই।
হা।
অ যেতিয়া বোলে আহে মোবাইলে চাই থাকোবোল।
হ হ।
মানে মাক দেখুৱাবলে পঢ়িলেহে হব।
মা মাৰ মাৰ ফালত তেনেকুৱাই।
উম তিনি ঘণ্টা। তিনি ঘণ্টা পঢিলে পাঁচ মিনিট ব্ৰেক লওঁ যে সেই পাঁচ মিনিট ব্ৰেকতে মাহ আহিব।
অ তাৰ আগত কিন্তু নাহে কিন্তু মৰি গলো।
থিল নাহে মাথা চাথা বেয়া কৰি দিয়ে। এই মানে কি হয় মই নাইনত পঢ়িছিলো ন বহুত মানে নাইনত মই বহুত বেছি পঢ়িছিলো। একদম তিনটা চাৰিটাতে উঠি পওঁ তো মায়ে তেতিয়া বহুত পঢ়া দেখে ন। ত' মানে। মোৰ কি সময় হেৰিছিলে অকমান দিগদাৰ ফাৰ্ছ ফ মানে এইখন স্কুলত। আহিছিলো মই।
উম উম।
তেতিয়া মানে অকমান কেপচাৰ কৰিব হাৰ্ড লাগিছিলে ন ফাৰ্ষ ফাৰ্ষট চব বস্তু।
অ সেইটো হয় বাৰু চবৰে।
পঢ়িব লাগে মই ন ভাল আৰু মই। আগৰ স্কুলত মানে ভাল চোকা আছিলো ন এইখন স্কুলতদি মই যদি। প্ৰেচাৰহ মই মেণ্টেলি প্ৰেচাৰ পাম এটা মানে কিয় বেয়া হ'ল মই ভাল আছিলো পঢ়াত। ত বহুত পঢ়িব লগা হৈছিলে। মই ত' এতিয়া পঢ়ি পেলাই। হ'ল গৈ আছো। এতিয়া পঢ়ি পাই এতিয়া পঢ়ি পেলাই মানে উম তেতিয়া পঢ়াতে। নমাই এতিয়া মানে। অকমান কম কম পাইছ। যিমান পঢ়িলো আৰু তেতিয়া বহুত পঢ়ো মানে মই।
এ মা আৰু ফাদা একেই। চবৰে চবৰে তোমাৰো তোমাৰ বুলি নহয়।
উম।
এ মোৰো মায়ে কেতিয়াবা এই আগতে যেতিয়া পঢ়িছিলে যে।
অ'।
এ তোমাৰ কিটো। এ এই ৰেষ্ট লোৱা সময় কাৰওঁতে আহিব। তাৰ আগত মৰিবলৈ নাহে।
হি হি হি।
এনেককাে চুত উঠে নহয় সচাককে মানে। নকওঁ আৰু ভাষা ভাষা কেইটা ইউজ নকৰো আৰু
চবৰে এনেকুৱাই আৰু।
বাকী ৰুটি হ'ল নে কি?
হল অ' ত হল হল তাতে মাতিছে। খাবলৈ কেৰাকে চাই গৈছে মোক।
কিয় বা
এ এনেকো কথা পাই থাকিলে।
অ' অ' মইতো কালি ভাবিলো দাদাই। ফোন কৰিছে নেকি?
গম পাইছো ৰিচি ন মই এক্সপিৰিয়েন্ঞ্চ আছে। মানে সেইকাৰণে এই ফোনটো ৰিচিভ কৰা নাই।
এইয়াতে থৈ যোৱা এই অকমান ভিতৰত ভিতৰত থৈ ভিতৰত। ভিতৰত থোৱা অ' সোমাই দিয়া। এক্সপিৰিয়েঞ্চ মানে কি শুনা নাই এতিয়া তোমাৰ এতিয়া প্ৰথম প্ৰথম না আ এতিয়াতো ভয় লাগিবই ন চাবৰে।
উম উ অ' অ' বুজিছো বুজিছো বুজিছো বুজিছো বুজিছো।
এয়া কোনোবা ওচৰত আছে চাগৈ।
নাই নাই এনেই কৈছো।
ভয় ভয়খিনি নুখবাচ মোক কোনোবাৰ ওচৰত থাককা বুলি।
কি কোৱা?
মানে কোনোবা ওচৰত আছে আছে। তেনেকুৱা নিচিনা লাগে তুমি।
শ্ৰী কৃষ্ণ প্ৰভু। শ্ৰী কৃষ্ণ মা
চৰ্দি পাইছে মানে ভালকে ছোৱালী
জানো
টেবলেট চেবলেট কিবা খাইছা নে নাই?
হে চৰ্দি হাঁচি তিনিটা আহিছে। কিন চৰ্দি লাগিছে অ'।
নহ নহয় পেটৰ বিষৰ পেটৰ বিষৰ
পেটৰ বিষৰ মানে মোৰ এনে পিৰিয়েছ হৈছে কাৰণে পেট বিষ আছে।
অ' অ' অ'
মোৰ সিদিনাখন স্কুলত হ'ল হা।
অ'
লাষ্টৰ পিৰিয়ডত মই কেনেকা চ ফটাইছো একদম মোৰ পিছত মানে অ' মানে।
অঁ অঁ কাটি দে কাটি দে অ কচোন
অ ত' মোৰ পিছত মানে ল'ৰাটা বহিছে হা এলেক্সা আৰবিত বহিছে মোৰ দুইটা মানে ভাল লগৰ সিহঁতে কৈছে দুপিন তোৰ কি হল কি হ'ল এনেক কেনেক কৈছে মই যে কোৱা নাই
ঠেতৰিগি আৰু ক্লাছত হলে উপায়ো ন উপায়ো নাই
অ মই মই কেনেকা চত ফটাইছো মানে সেইটো বহুত বেয়াকে বিষাই মানে মোৰ ফাষ্ট পিৰিয়ড এতিয়া ভাল হল এতিয়া অকণমান অকণমান কেতিয়াবা কেতিয়াবা মাজে মাজে বি বিষায় থাকে
হয় এইটো মানে ফটকে হৈ যায় নাই বস্তুতটো গম পাইছে নাই সেইকাৰণেও দিগদাৰ অকমান
উম আহিছো ৰবা পাঁচ মিনিট
এত তেৰি খাবলৈ মাতি আছে নেকি
অ হ
আ একেই মোবাইলৰ লকডাউনৰ
কি কোৱা
এ মোবাইলটো লক নোখোলা আৰু কেতিয়াবা কেতিয়াবা মানে ফিংগাৰ প্ৰিণ্টটো কাম নকৰা হৈ যে
অটচ্চা কি মোবাইল তোমাৰ
মোৰ ভিব' হয়
আটচ্চা মোৰো ভিব হয়
এ
অ তোমাৰ কি
মোৰ ৱাই ছিক্সটিন
মোৰ ভি ছিক্সটি
বঢ়িয়া বঢিয়া বঢ়িয়া বঢ়িয়া চলোৱাই কাম ন ভালকে
উম মোৰ নতুনকে কিনিছো ইমান দিন হোৱা নাই কিনা
অ এনে কিমান দিন হল
ইমান উম তিনিমাহ দুমাহ জানো হৈছে চাগে
তিনিমাহ দুমাহ সঠিকে ক'ব নোৱাৰে মানে কিমান দিন হৈছে
নাইকিয়া অ হ
মোৰ এইটো কিনা হ'ল এপ্ৰিল মে দুমাহ
অ উ মানে বাৰ্থডে পিছত লৈছা আৰু
অ তুমি এনে গম পালা অ মই গালি
উ এইজনা নিজৰ কথা নিজে পাহৰে অ
ইয়া নিছো দাদা ৰবা ৰবা এক ছে
মোৰ গানত আছে অনামিকা ৰাতি
অ কোৱা
বাকী খাব বহিছা নে কি নেকি
নাই এই খাব যাওঁ আৰু
অ আৰু কেই মিনিট আছে নো
সেইটোৱেই চাইছো মইয়ো
ৰখি দিয়া
চবতে ফেন চলাই পেলাই গুচি গৈছে আজি ৰ'দ দিছে ন অকমান?
আজি ৰ'দটো মুঠতে কালিৰ নিচিনা ৰ'দ নিদিলে হ'ল প্ৰভু
কালি তোমালোকৰ তাত ৰ'দ দিছে
বাম ৰ'দ দিছে মুঠতে কালি এনেকুৱা ৰ'দ দিছে ন মই থাকিব পৰা নাই গৰমত চটফটাই আছো মুঠতে
আজি ৰাতিপুৱা মোৰ ৰাতিপুৱা আজি গৰম লাগিছে ব্লেং
মই লাষ্টত মানে মোৰ এই আমাৰ মানে ঘৰৰ যে ৰ পৰিদৰ্শন খুলি পেলাই ধুনীয়াকে বাহনী ধুনীয়াকে মানে বতাহটো পাই যায়
উম
বহি দিব লগা হৈছে আৰু, ফেন চেন ল'লে আকৌ তোমাৰ লাইট গুচি গ'লে আকৌ তোমাৰ গৰম লাগে কি কৰিম উপায় নাই।
উম সেইটোৱে আমাৰ পথাৰৰ জেগা যে পিছফালে পৰা ধুনীয়া হাৱা আহে মানে বহুত ধুনীয়া হাৱা মানে আমাৰ
উম উম আৰু তোমালোকৰ তাত আৰু ঘৰ আছে নাই সেইফালে
ইমান ঘৰ নাই আমাৰ পিছফালে ঘৰ নাই চাইডত ঘৰ নাই তিনিখন আমাৰ তিনিখনে ঘৰ আছে।
হে অ তোমালোকৰ এই বাম অ এই চৰি
অ কোৱা হব জেগা তোৰ
এ ওলাই গ'ল মোক
একো নহয় ইমান অকমান হকললে ন কোৱা জেগাটোৰ কি এইটো জেগাও চিনি পোৱা মন্দিৰো চিনি পোৱা
উম উম
অ পাৰ হৈ আহিব লাগে।
চাৰিআলি আৰু চাৰিলি চিনি নাপালে আৰু কি হবগে, তাৰপিছতোন ক'ৰবাত যদি বেলেগ যদি যাওঁ হেৰাই থাকিব লাগিব দেখোন
হম হুম হ অ উম ইয়াতে উম উম উম পাৰ হৈ আহিব লাগে। মলগাও ফাৰ্ষ্ট উম মলগাঁৱ হেয়া এনেকুৱা হৈ যায় মোৰ হয় ওলাই যায়
মই মানে কিন্তু এই আমাৰ লগৰ এটা মানে চাইদত তাত কাম কৰে দেই তোমাৰ কথা কোৱা নাই একো, আমাৰ লগৰ এটা মানে চাউডত কাম কৰে চাউডত
চা কিহত কাম কৰে?
চাউণ্ড চাউণ্ড এই তোমাৰ ইলেক্ট্ৰিচিয়ান হয়।
আচ্ছা আচ্ছা আচ্ছা
চাউণ্ডত কাম কৰে, তোমাৰ কথা একো কোৱা নাই বাৰু এ নাই নাই নাই নকওঁ সেইটো সেইটো নালাগে আৰু মোক কোৱা কথাটো মই মই মানে নাই কাকো নকওঁ এই বেলেগক সেইটো। এ তুমি কথাটো ৰাখ কৈ দিছো তোমাক ম
অ
বাকী ৰুটি লগত কি বিনাইছ ভাজি নেকি কিবা
ভাজি বনাইছে মই বনোৱা গলে হে গম পাম
অ তেনেকুৱা কথা নেকি?
ইয়েছ তেনেকুৱাই কথা।
দিয়া হ'ব দিয়া তুমি খাই লোৱা তাৰ পিছত পাতিম ন?
অ দিয়া
কি অ